অ কোৱা।
কি কৰি আছা?
মই আছোঁ ৰবা এই ভণ্টিক পঢ়াই আছোঁ।
অ ঠিকে আছে দিয়া।
উম তুমি?
মই এনে খোজকাঢ়ি আছোঁ ৰবা।
উম। সেইটোয়ে এতিয়া আৰু বন্ধ ছুটি কিনো কৰি থাকিবা ভণ্টিক পঢ়ই আছো সিহঁতে সিহঁতৰ প্ৰজেক্ট দিছে তাকে কৰি আছো, কৰাই দি আছো।
উম তোমাৰ কিবা এচাইনমেন্ট দিছে নে নাই মানে বন্ধ যিহেতু কলেজ?
এতিয়া আৰু এছাইনমেণ্ট নাই আছিল মোৰ এনমেট মই সেইখিনি মানে পৰীক্ষাৰ আগতে দি থৈ দিলো মানে। আমাৰ ডেট এটা দিছিল সাত তাৰিখে সাত তাৰিখৰ আগতে মই কমপ্লিট কৰি দি দিছো। নহ'লে ইমান লেঠা লাগি থাক গাণৰ বিষয় লিকে সেইটো কাৰনে সোনকালে সোনকালে কৰি কিনে দি থৈ দিছোঁ।
সেইটোৱে ঘৰত এনে বৰ বহি থকাতকৈ এছাইনমেণ্ট দিয়াটো ভালেই দিয়াচোন, কৰি থাকোঁতে টাইমটো যায়।
মোৰ এতিয়া মানে এনেকুৱা লাগিছে এতিয়া দিলে এতিয়া দিলে মোৰ বেছি ভাল আছিল, মানে আগতে গৰম বন্ধত যেতিয়া হোমৱৰ্ক দিছিল টাইম পোৱা নাছিলো, ঘৰলৈ যোৱা আছিল। এতিয়া ঘুৰব যাব লগা নাই, এতিয়া এছাইনমেণ্ট দিলেও ভালকে কৰি থাকিব পাৰলো হয়।
মইয়োতো তাকে ভাবি আছো কিবা যে দিলা দিলে হয় তেতিয়া ভাল আছিল আৰু মানে এতিয়া কৰি থাকিলো হয় এতিয়া মানে বৰ লাগি আছে আৰু।
লিখিব দিয়া হ'লেও লিখি থাকিবো পাৰলোঁ হয়।
উম বহুত দিন পঢ়াই নাই, উম দুই মাহতো হ'ল মানে কিতাপ লাৰাই নাই আৰু।
মই দূৰতে ক'তবা এই ধূলি ধূলি উঠিলো ধূলি হয় মই এতিয়া যেতিয়া পঢ়িব লাগিব মই মুচিব লাগিব।
উ মোৰ মামাই এইফালে গভাৰমেট একজামৰ মানে কিতাপ আনি দি ছেৰ দুখন কিতাপ আনি দুখন নহয় তিনিখনে আনি দিছে। এ দুইদিন চালো তাৰ পিছত এতিয়া আৰু এই কিমান দিন হ'ল কেইমানাহ হ'ল তিনিমাহ মান হ'ল চাৱাই নাই কিতাপত। ধূলি লাগি গৈছে।
মোক বা এটাই দিছিল হা কিছুমান কিতাপ মানে তাই একজামটো দি কিনে মানে পাছ কৰিছে আৰু গভাৰমেণ্টত চাকৰি পাইছে।
উম।
ত তাই মই কৈছিল সেইখিনি পঢ়িছিলো তাৰ মানে মোৰ হিচাপত টো নিমিলে বাৰু মই য এম অলপ বেলেগ কিন্তু তাৰ মাজতো অলপ অলপ এটা দুটা আম পৰি যাব পাৰে কাৰণ সেনেকুৱা কিউচনছ নে দিয়ে তাতকে বেলেগে নিদিয়ে ন। এদি য়াৰি কুইছেন হক বা জিহৰে পুলিচৰে হওক সেনেকুৱা কুইশন বিলাকে আহে অলপ অলপহে বেলেগ বেলেগ আহে। বেছি ভাগ ছেম এ আহে দিয়া, ত সেইকাৰণে মানে বিছিয়েল এ দিয়া দিয়াই হৈ আছে মই ক'ত মানে থৈ দিছো সেনেকে থৈ দিছো।
উম মোৰো সেনেকে থোৱাই আছে আৰু পঢ়াই নাই আৰু।
মানে থৈ দিছ থৈ দিয়া মানে কি আঁহ ইমানটো গম নাপাওঁ, অসমীয়াত থকা হ'লে মই চাই দিব পাৰিম, ইংলিছতো মই একদমেই নাজানো।
মোৰ ইংলিছতো আছে অসমীয়াতো আছে দুইটাতে।
অহও মই অকল ইংলিছ তেৰে কৰিছিল ত ইংলিছ ট্ৰে আছে, ইংলিছ খিনি দিছে। এতিয়া মই ইংলিছটো ইমান গম মানে মই নিজে নজনুৱে বহুত কম জানো বহুত কম, মোৰ মানে বেছিক খিনিয়ে মোৰ ইমান মুখত নাহে।
এতিয়াতোন কলেজতটোন লাগিবই দিয়াচোন ফৌৰ্থ ছেমৰ পৰা মানে ইংলিছে লাগিব চাবজেক্ট বিলাক ইংলিছতে কৰিব লাগিব দিয়াচোন।
আমিতো অসমীয়াতো বাৰি-
নহয়, তোমাৰ মেজৰটোতো অসমীয়া কিন্তু বাকী চাবজেক্ট বিলাকটোন তুমি ইংলিছতে ল'ব লাগিব।
নহয়, তোমাৰ নিজৰ ইচ্ছাত ল'ব পাৰা।
কম্পালছৰি নহয়, কিন্তু নিজৰে প্ৰব্লেম হয় দিয়াচোন পিছলেকে যেনেকে তুমি মাক্স- ষ্টাৰচ কৰিলা, কিবা ডাঙৰ ডিগ্ৰী ল'লা, পঢ়িলা, তেতিয়াটো সেইবিলাক- টো অসমীয়াত নাহে ইংলিছতে আহিব সেই-
অ অ' সেই সেনেকে ললে কিন্তু এটা হেৰি ভাল হয়, এতিয়া মানে কি- আ ইংলিছ মানে সেনেকুৱা হৈ যাব নালাগে ময় পঢ়িব লাগিব আৰু। আৰু ইংলিছৰ বাহিৰে বেলেগ আৰু নাই, হে সেইটো অসমীয়াটো তুমি ল'ব নোৱাৰিবা। তেতিয়াতো পঢ়িবই লাগিব, তেতিয়া হৈ যাব কথা নাই। কিন্তু মানে নপঢ়োঁতে নপঢ়োঁতে এনেকুৱা হৈ আছে।
উম' মই ফাৰ্ষ্ট ছেমত ইংলিছত লিখিলো মেজৰটো। তাৰপিছত ছেকেণ্ড ছেমত ভাবিছিলোঁ অসমীয়াত লিখি চাওঁ এইবাৰ অসমীয়াত লিখিলো।
অলপ চলপ মানে বনাই কিনি দিদিম এটা দুটা ৱৰ্ড মনত থাকে এই এনেকে অলপ- চলপ এটা, দুটা লাইন বনাওঁতে কিজানি নহয়ে।
উম' মইতো গোটেই মুখষ্ট লি মানে বনাই কেনে লিখি দিছো, ইংলিছতে লিখিছো, কিন্তু বনাই লিখি দিছো এবাৰ।
অঁ' আৎচ্ছা।
নৰ্মেল ৱৰ্ডছত জানো আৰু বিকজ কিবা- কিবি এনেকুৱাকে।
উম' বাকী এতিয়া ছুটি ঘৰত কি কৰি থাকা দিনটো কেনেকে কটোৱা?
কেনেকে কটোৱা মানে কি মই ৰাতিপুৱা উঠো- উঠি কিনে ব্ৰাছ চাৰাছ কৰো, কৰি কিনে- পাৰিলে এনে আৰু কেতিয়াবা মন গ'লে ঘৰ সাৰোঁ, ঘৰ মুছোঁ। সেখিনি আ কৰা হোৱাৰ পিছত, তাৰ পিছত আৰু কি এনে মবাইলটো চাই- থাকো অলপমান মোবাইলটো অলপমান টাইম চাই কিনে অলপ পিছত আৰু- চাহ ভাত খাওঁয়ে, খাই উঠি- কিনে অলপ চলপ প্ৰথমকেদিন শুই উঠিকেনে বিছনাখন সেনে পৰি থাকো। কৌ টোপনি আহি যায়, টোপনি আহি যোৱাৰ পিছত মই অলপমান পিছত ধৰি লৱা- আহিয়ে থাকে কম্পিউটাৰটো থাকে মোৰ দু দুটা বজাত যাওঁৱে। এটা মানত সাৰে পাওঁ শুই উঠি, কেতিয়াবা সাৰে নাপালে না না মাতি দিয়ে। তাৰে আগত গা চা ধুই লও আৰু কম্পিটাৰৰ পৰা আহি- কিনে এনেকে আৰু চাহ খাওঁ অলপমান, খাই কিনে অলপমান খুজ- কাঢ়ো, খোজকাঢ়ি কিনে, অ মই- কিতাপৰ লগত নাই মানে, অকল বিছনাখন মোবাইলটো বিছনাখন মোবাইলটো- কম্পিউটাৰত যোৱা কম্পিউটাৰৰ পৰা অহা।
উম'‌ তাকে ময়ো ৰাতিটো ৰাতি- শুঁনতে দেৰি হয়, তাৰপিছত আকৌ, - ৰাতিপুৱা উঠোনতেও দেৰি হয়, তাৰ পিছতে দিনতো ভাত খাওঁ, ভাত খাই কেনে আ- কৌ বিচনাখনত মোবাইলটো লৈ কেনে ৰাতিলৈকে সেনেকেই থাকো, মোবাইল- টো চাই থাকোতেই যায় আৰু মুভি চাম, বেলেগ বেলেগ এক্টিভিটি মানে একো নক- কৰো বা একো নকৰো আৰু সেনেকুৱা নায়ে আৰু।
কৰব লগা হিছ- ছাপত নাইওচোন কিবা, মানে কি জানা এসপ্তাহ -দুইসপ্তাহ বন্ধ দিলে ইমান এটা গোন্ধ নোলায়।
উম, সেইটো
কিন্তু ইয়াত বহুত বেলেগ। আগতে ভয় লগা নাছিল হ'মৱৰ্ক আছিল, এতিয়া হ-হ'মৱৰ্ক -চমৱৰ্ক
উম, আগতে চাবাচোন স্কুলত থাকোতে মানে, এই কিমান হেৰি কি কয় স্কুলত একদিন মানে হ'মৱৰ্ক দিয়াৰ হয়ে মানে একদিন মাতে আৰু। সিদিনাখন জল্দি মাতিব চাবা আঠতা মানত, আমাৰ ভন্টী হতক মাতিছিল‌ এবাৰ। তাৰপিছত সেইদিনাখন গোটেই হোমৱৰ্ক দিব আৰু তুমি গোটেই মানে মাহতোৱে তুমি হমৱৰ্ক কৰি থকা, তথাপি মানে হোমৱৰ্ক কৰি কেনে কমপ্লিতে নহয়।
অ', এ সেয়ে, এই সেইকাৰনেতো সে অশান্তি নালাগে। বৰ নালাগিছিল এতিয়া, এতিয়া বৰ লাগে মোৰ।
উম, সেয়েতো। তাকে।
মানে বদিতো এনেকুৱা হৈ গৈছে মানে এতিয়া যদি বিচনাত আৰু দুবাৰ পেলাই দিওঁ আৰু টোপনি আহি যাব।
উম, সেইয়ে।
ওজন টাইপৰ হৈ গৈছে কিবা তাৰমানে ভিতৰৰ পৰা।
উম, সেইয়ে, দিনটো আৰু খোৱা শুৱা সেয়ে কাম হৈছে।
মানে হেলাটো বেছি একদম, এনেকুৱা হৈ গৈছে।
উম। তাকে। উম, বাকী কৰ'বাত যাবা নে নোযোৱা?
তাকে ভাবা নাই ৰ'বা, ৰাতি কিন্তু বগা ফুল কেইটা ধুনীয়াকে ফুলে ন?
উম, ফুলে।
এটা যে, কিবা এটা ফুল আছিল, কিবা ধুনীয়াকে ফুলে ৰ'বা বহুতে কৈ আছে, কি ফুলটোৰ নাম পাহৰি গ'লো।
আমাৰ ইয়াতেও এটা ফুল লাগিছে মানে কি ধুনীয়া গোন্ধাই থাকে গধূলি হলে, মানে এইফালদি যাওঁ ৰাস্তাটোৱে গোন্ধাই যায় ধুনীয়া ধুনীয়া।
অ', এটা সেইটো ফুল আছে আৰু এটা ফুল আছে বহুত ডাঙৰকে ফুল হা। এই কৃষ্ণাংগী যে তুমি এইটো ইউটিউবাৰ বা ইনষ্টাগ্ৰামতো ভ্লগ দি থাকে তাইক দেখিছা চাগে। মনজিত আৰু কৃষ্ণাংগী।
কোন বা?
আছে দিয়া, সিহঁতৰ এ মানে আজি ভিডিঅ' এটাত চাইছিলো এটা ফুল মানে ফুলিছে দেই এই ফুলতটো এই মানে ডাঙৰ হয় ফুলটো এনে নামটো কি বা আছিল, মোৰ মনত নাই। অ', কিবা কৃষ্ণ কিবা এনেকে নেকি পাহৰি গ'লো দিয়া।
উম, তাকেইতো।
ভাগ্য ফুলে নেকি, ভাগ্য লাগিব বুলে চাব কাৰণে।
উম।
বহুতৰটো ঘৰত কিমান কিবা কাৰ না নাথাকিলেওতো কিমান টাবত কিমান-কিমান ফুলি থাকে।
উম, সেইে, বাকি ভাত চাত কেইটাত খোৱা ৰাতি? হেল্ল, হেল্ল, হেল্ল,
হেল্ল,
হেল্ল,
অ, হেল্ল, হেল্ল,